হেল্ল'। হেল্ল', হেল্ল'। হেল্ল' অ', শুনি আছো ছাৰ কওক, অ', শুনি আছো ছাৰ কওঁক। অ', শুনি আছো, শুনি আছো। অ', ভালে আছো, আছো, আছো আপুনি ভালে আছে?
আমি ভালে আছো, ভালে আছো আপোনালোকৰ কৃপাত আমি ভালে আছো।
অ', অ', ময়ো ভালে আছো, আপুনি যে এতিয়া এতিয়া মই আপোনাৰ এনেই ৰাস্তাত হাৱা খাব আহিছোঁ, কিমান ৰ'দ বুলি ভাবিছে আপুনি আমা
হয়, হয়, হয় আমাৰ এইফালে বতৰতটো বহুত গৰম আচলতে মানে এনেকে বতৰটো যিমানে মানে গৰম হৈ গৈ আছে। প্ৰত্যেক বছৰে, বছৰে আপোনাৰ মানে আমাৰ ইয়াত গমটো বাঢ়ি, বাঢি গৈ আছে, এনেকে হ'লে এটা সময়তো আমাৰ পৃথিৱীনৰ অৱস্থা। - কি হব আপুনি এবাৰ ভাবি বি চাওচোন আমাৰ এতিয়া নিউজ-চিউজে আপোনালোক দেখা থাকে যে গছপুলি ৰুব গছ পুলি ৰুব, আমাৰ মন্ত্ৰী-এমেলেসকলক। কৈ থাকে যে গছ পুলি ৰুব, কিন্তু আমাৰ মানুহখিনি গছ পুলি নোৰোৱে, গতিকে আপোনাক মই এইতোৱে মানে উপদেশ দিব বিচাৰিম যে এই গৰমৰ পৰা যদি সকাহ পাব বিচাৰে, তেনেহ'লে আপুনি নিশ্চয় প্ৰত্যেক দিনাই নহলে মানে প্ৰত্যেক মাহত এজোপা গছ পুলি ৰোওক, তেতিয়াহলে আপুনি মানে ভৱিষ্যৎ, ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে মানে ভা ভাল হ'ব।
আপুনি পাৰে যদি অকন মোকো সুবিধা দিয়ক, কথাখিনি কবলৈ? কাৰণ আপুনি যিমানটো স্পীডত কৈছে, সিমানটো স্পীডত কোৱাটো মানে, মানে, মানে, মানে এই হেৰিটো এনেকুৱা ধৰণৰ যে ডিটেক্ কৰিব নোৱাৰিব কথাখিনি তেতিয়া মানে আপোনাৰ সম্ভৱত এ, কলটো কেনচেল হৈ যোৱাৰ সম্ভাৱনা আছে, সেইটো গতিকে আপুনি নৰ্মেলি কথাখিনি কওঁক? কিন্তু আপুনি যিমান পাৰে সিমান কথা কওঁক, এইটো মানে আমি তৰ্ক প্ৰতিযোগিতা। অ', সেইটো কাৰণে আপুনি কথাখিনি অকমান শ্ল মোচনত কৰি দিয়ক। মই গম পাওঁ আপুনি কথা স্পীডতে কয়, তথাপিতো অকমান শ্ল কৰি দিয়ক।
হয়, মোৰ মানে কথা কোৱা স্পীডটো মানে অলপ সৰুৰ পৰাই, আচলতে সৰুতে কি হ'ল গম পাইছে নে নাই। সৰু-সৰুতে মানে মোৰ কি হ'ল গম পাইছে নে নাই, সৰু পৰা মানে মই আপোনাৰ মানে আগতে স্কুল আমাৰ সেই পঢ়িব দিয়ে, কিতাপ বিলাক পঢ়িব দিয়ে, সমাজবিজ্ঞানৰ কিতাপ বিলাক পঢ়িব দিয়ে, অসমীয়া কিতাপ বিলাক পঢ়িব দিয়ে সেই পঢ়িবলৈ দিয়ে। তেনেকে মানে পঢ়াৰ কম্পিটিশন লাগে ন, মোৰ কথাটো শে শেষ কৰি ল'ব দিয়ক আপুনি, মোৰ কথাটো শুনি লোৱা পিছত আপোনাৰ কথাটো মই নিশ্চয় শুনিম, এই সৰুতে যেতিয়া কিতাপখিনি পঢ়িব। পঢ়িব দিয়ে স্কুলত। সেই তেতিয়াৰ পৰা মানে মই সকলোৰে লগত কম্পিটিশ্যন লাগে মানে, আমাৰ এই ছাৰ বাইদেউ সকলে কয় যে এনেকে তোমালোকে কোনে বেছি স্পীড অ', কোনে বেছি স্পীডত পঢ়িব পাৰিবা। তাকে আমি এটা চকলেট দিম, সেই তেতিয়াৰ পৰা মানে এইটো কম্পিটিচ্যন কৰি, কৰি, কৰি মানে এতিয়া মানে একদম কথাখিনি পুৰা স্পীড। স্পীডত কোৱা হৈ গ'ল, এতিয়া মানে সেইটোৱে তাকেহে মই হয়, আৰু মানে সৰুতে সেই টিভিত বাতৰি বিলাক চাওঁতে বাতৰিতো এই যোনখিনি ৰিপৰ্টাৰখিনিয়ে, মিডিয়াখিনিয়ে পুৰা লেপ-লেপ-লেপকে কথাখিনি কৈ যায়, পুৰা স্পীডত কয় গতিকে আ আমিও মানে সেই তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁতে, কৰোঁতে, কৰোঁতে, কৰোঁতে মানে এতিয়া কথাখিনি নিযে কোৱাটোৱেই স্পীড হৈ থাকিল।
বেছি স্পীড হৈ গ'ল মই বুজি পাইছোঁ, হ'লেওঁ আপুনি কথাখিনি মই বুজি পোৱাকৈ ক'বলৈ চেষ্টা কৰিব। তেতিয়া মোৰ সুবিধা হয়।
হয়, হয়, হয়।
অ', বাকী আপোনালোকৰ ঘৰত ভাল নহয়? হেল্ল' শুনি আছে আপুনি অ'। বাকী অ', ভালে, ভালে আমাৰ সকলোৰে ভালে আছে, মংগলে আছে, কুশলে আছে।
হয়, হয়, হয়।
অ', বাকি হেৰি মো মোৰ নেটৱৰ্কটো একদম সুবিধাজনক।
সুবিধাটো নকয় ভাল।
অহ আপুনি মোৰ কথাখিনি ভালদৰে শুনি আছে নহয়? হেল্ল'? হেল্ল' আপুনি মোক কথাখিনি ভালদৰে শুনি আছে নহয়? আপোনাৰ মাততো বৰ্তমান মই শুনিবলৈ পোৱা যোৱা নাই। হেল্ল' আপুনি শুনি আছেনে? হেল্ল'? আপোনাৰ মাতো অহা নাই হয়টো আপুনি নেটৰ্ক কভাৰি জেৰিয়া অকণমান ইফাল সিফাল হৈ আছে। হেল্ল'। হেল্ল'?